হেল্ল'
কি কৰিছ?
বনাই আছো।
এ হেৰি কি বনালি?
আজি মাছ বিলাহী আলু জোল। তাৰপিছত ভজা মাছ। মানে ফাই মাছ আৰু তাৰপিছত বনাইছো সৰিয়হ, সৰিয়হে আ এনেকে এখন সৰু মাছৰ চাটনি বনাইছো তাৰপিছত ভাজি এখন বনাইছো দালি বনাইছো। কচু, দালি, বিলাহী তাৰপিছত অ পকৰা বনাইছো পাপৰ বনাইছো। তাৰপিছত আকৌ পদিনা তাৰছত তেতেলী এনেকে এখন চাটনি বনাইছো।
অঁ এ মোক নামাতিলে ন, খাবলে?
অ মাতিম মাতিম তুমি আহিবা দেই। তুমি আহিবা আকৌ ফুৰিবলৈকো যাওঁ আমি হেল্ল'। তুমি আহিবা আমি ফুৰিবলৈকো যাম। তাৰপিছত মাকৰ ঘৰত ভালেই।
উম ভালেই ভালেই।
অ মাহতৰ ভালেই।
ভালেই আপোনালোকৰ ভাল? অহঁ। আহ কাইলৈ কাম বন কৰিব ন নাই।
কাইলৈও সুধি আহব লাগিব এতিয়া সুধি হোৱা কথা।
অ, অ।
ৰাতিপুৱা সুধব লাগিব আৰু ক হাত ভাঙিব।
অ এনে জানে নেকি কেতিয়া ভাঙিব। অ।
নটা ত্ৰিশ বুলি কৈছে নটা ত্ৰিশত। তিছতে থাকিব আৰু তে আমাৰ নামঘৰাও আহি আছে আগত। নাম গোৱাৰ কাৰণে হ'বই লাগিব সুধি আপুনি পাৰিলে আহিব আনাম এই নাম- নাম গোৱালৈ।
আহিম- আহিম আপোনালোকৰ ছোৱালীকেইজনী ভালনে?
অহ, ভালেই তেওঁলোক আছে আ পঢ়ি আছে।
অহ
পৰীক্ষা হৈ আছে
উম
দুইজনীয়ে পৰীক্ষা শুধি আছে আজি মাছ বনাইছো।
অহ, কিহে?
এ' বিলাহী -আলু জুল।
অহ -অহ
চব খৰিয় দি মাৰিছো এখন।
অহ, মাছ বনাইছে ন'।
আজি মাছ বনাইছো।
অহ, নামাতিলে ন' খাবলে? আমাৰ সুদা ভাত কি খাব মাছ আৰু ঢেৰ কাম ঘৰত।
মই সোধা ভাত খাবও মন নাযায়।
অহ, কিবা অকণ নহলে খাবও মন নাযায় বাৰু ভাতকেইটা।
অহ, মই নিৰামিছ খাবলে একদম মন নাযায়ে পাপৰ -চাপৰ, পকৰা- চকৰা লাগেই আৰু।
অ',
ভালেই ভাওনা লৈ আহিব। চাৰি- পাঁচ তাৰিখে ভাওনা।
অহ - অহ
ভাওনাখন ভালেই -ভাল হ'ব।
যাম বাৰু হেৰি এইটো ক'বালো ফুৰিবলৈ যোৱা নাই?
ফুৰিবলৈ যাম বুলি ভাবিছো আপুনি আহিব তেতিয়া আমি ফুৰিবলৈ যাম আৰু।
অহ, তাকে ফুৰিবলৈ যাব লাগিছিলে মই ভাবিছোঁ লগ কোনোবা যদি যায় একেলগে যাবলৈ ভাল হ'ব।
অহ, আৰু কোনোবা যাই যদিও তুমি হেই চাবাচোন বাৰু।
অহ, মোৰো এনেকে চিনাকী মানুহ আছে বাৰু একেলগে যাম বুলি কৈছে।
দহ মাহত মই যাম বুলি ভাবিছো আৰু।
আ -ও
গুৱাহাটীলৈ যা আগতে চিৰিয়াখানা- চিৰিয়াখানা চাই চোৱাই আনিম পোৱালি কেইটাক। পোৱালি কেইটাই কৈ আছে।
উম- উম
সিহঁতে বৰ আশা কৰি আছে মই বোলো খেতি -বাতিতো হুই লওক। খেতি -বাতি হ'লে আৰু মনৰ চিৰিয়াখানা দেখুৱাই আনিম গৈ দিয়া এনেকে কৈছো আৰু। পাৰিলে তোমালোক যদি আহা ভালেই হ'ব তেতিয়া।।
অহ, আমাৰ মাহঁতকো কম বাৰু ন'?
অ', - অ', অহ -অহ -অহ- অহ -অহ ভা গোটেই পৰিয়ালটোৱে
তাই একেলগে পৰিয়াল গ'লে মনে মিলা হলে মানুহবিলাক ভাল লাগে গৈ পেলাই।
অ', -অ', গোটেই গলে পৰিয়ালটোৱে যাম আৰু।
ভালকে গাড়ী এখনে বুক কৰি ল'ব লাগে গোটেই দিন টো চোৱাকে মানে এদিনততো আহা নহয় বাৰু।
অহ, ভাল কৰি থাকিম আৰু তাত।
অহ, এদিন থাকি পেলাই ভা
অহ, এদিন থাকি- এদিন থাকি ফুৰি ধুনীয়াকৈ চাই কৰি পিছতদিনাখন আহিম আৰু।
হেল্ল'!
অ হেল্ল'!
অঁ।
বোলো এদিন থাকি আহিম আৰু ভালকৈ গুৱাহাটীত।
অ তাকেতো ভালকে চাই চিতি আহিব লাগিব, এ এদিনতে চোৱা নহয়ও টো।
নহয় বাৰু চোৱা।
এইবিলাক চাই চিতি আহিব লাগিব। উম।
বোলো এসাঁজ খোৱাকো যাম। ভাত পানী খোৱা নাই খামহে।
অ অ আমাৰো ভাত পানী খোৱা নাই বাৰু খামহে আৰু।
আমাৰ দেৰি হয় এঘাৰ টা বাৰটা বাজে আমাৰ এঘাৰটা বাৰটা বাজে।
অহ দেৰি হয় ন? আমাৰো দেৰি হয় বাৰু সোনকালে খাই পেলাই সোনকালে শুব লাগে। এ ৰাতিপুৱা আকৌ নহলে দেৰি হয় নহয়।
সেইটো হয় বাৰু আমাৰ কিন্তু বহুত দেৰি হয় মানে আকৌ উঠাও দেৰি হয় ৰাতিপুৱা।
সোনকালে ভাত বহাই দিব লাগে কাম কৰা মানুহ থাকিলে। অ ৰাতিপুৱা সোনকালে উঠিব লাগে, এ ধেৰ‌কাম, কামৰ কথা নকব আৰু কাম কৰি কৰি ছোৱালী মানুহৰ ধেৰ কাম ওলাই যাবও নোৱাৰে যাওঁ বুলি।
পোৱালি কেইটাও সৰু সৰু যে, সিহিতেও নোৱাৰে কৰিব একো ময়ে কৰিবলগীয়া হৈ চব।
এ উপায় নাই আৰু দিয়ক ডাঙৰ হলে অলপমান সকাহ পায় আৰু।
অ স্কুললৈ পঠিয়া, টিফিন বনোৱা। কিবা গা পা ধুৱাই খুৱাব লাগে। পুৱাই আকৌ গাড়ীত থবগৈ লাগে,
তাকেহে।
আনিব লাগে।
অঁ।
মোৰ একেবাৰে সময়েই নাই বুজিছানে? উম। আপোনালোকৰ ভালেই নহয় ন?
অ ভালেই ভালেই আমাৰতো ভালেই বাৰু আপোনালোকৰ এনেকে। কামটো ৰাতিপুৱা পৰাই ষ্টাৰ্ট হয় ন।
অ আতি মেলা ৰাতি পৰাই ষ্টাৰ্ট হয় বাৰু। সেয়া আৰু তেওঁ নটা চাৰে নটা বাজে আৰু।
অ ওচৰতে যদি মেইল এটা হয় ঠিকে আছিলে বাৰু এনেকে ফোন চোন কৰি কণ্টেক্ট কৰি চাউলকেইটা। বনাব ভাল হ'ব।
অ লৈ আহিবা লৈ আহিবা ধান আহ ধা ওচৰতে আৰু তুমি লৈ আহিবা। বনাইনিব পাৰিবা। হো মোক ফোন এটা কৰি জনাই ল'বা ঘৰতে।
অ আপোনালোকে পেকেটিঙো কৰে।
পেকেটিঙো কৰো অ।
আৰু কি কি পায় মানে আপোনালোকৰ মিলত।
শুনিব পাৰি সৰু সুৰা। এনেকে আছে আৰু পিঠাই প কৰাই গুৰি চাৰাই গুৰি খুন্দীব পাৰি অ।
অ'।
এনেকুৱা মেচিনো আছে। দানা টুকুৰা টুকুৰক বনোৱা মেচিনো আছে।
অ অ। আপোনালোকৰ মানে পেকেটিংবোৰ বনাই নে পেকেটিংবোৰ যোনবিলাক কৰে সেইবিলাক পেকেট।
অ পেকেটি বিলাক তোমাৰ ঘৰতে বনাও।
ন।
পেকেটিং কৰে ঘৰতে।
হেল্ল'।
হেল্ল'।
অ কওক।
তাৰপিছত মানে পেকেট বিলাক ঘৰতে ধৰে মালিকে।
অ
পেকট কৰি তোমাৰ দোকানত দিয়ে দোকান। দোকান বিলাকত দিয়া আৰু দোকান বিলাক দোকানী বিলাকে নিয়া আৰু ওচৰৰ গাঁৱৰ যিবিলাক মানুহ মানে। তেওঁ দোকান বিলাকতে পাই আমাৰ গাঁওৰ হেৰিত পায়তো তাতে। হচ আমাৰ চাউলো ভাল পায় মানে ঘৰু আছে অ দিওঁ।
হেল্ল'।
হেল্ল'।
বেলেগ দোকানতো দিয়ে।
অ বাহিৰ দোকানটো দিওঁ আৰু।
অ অ অ পইচাটো মুঠ মাৰি দিয়ে নে নে। এ হাতে হাতে দিয়ে।
অ পইচা ভোক মাৰিয়ে দিয়া আৰু।
অ এনেই মানে ভালে চলি আছেনে।
অ ভালে খেলি আছে বৰ্তমান ভালে খেল আছে বাৰু এতিয়া।
অ আমাৰ দেউতাৰ লগত হেৰি কৰিব পাৰিলে হয় ন একেলগে কৰিব পাৰিলে হয়।
অ দুইজনে।
সৰু সুৰাকে কে অ কামটো মিলি পেলাই কৰিব পাৰিলে হয়।
ইলে হয় তুমি পঠিয়াই দিবাচোন পাৰিলে।
মই সুধি চাম বাৰু কথা বতৰা ভালকে পাতি চাম কিবা এটা আমাৰ ফালৰ পৰাও দিব।
অ অ ঠিক আছে অ ভাল হ'ব তেতিয়া। তেওঁ দুপইচা ওলাব।
আহ এইফালৰ পৰাও হ'ল অলপমান হেৰি হ'ব বুজ মানে চিনি পাব মানুহে
অ সেই
যিমান যিমান মানে মানুহক জনাব সিমান মানে হেৰি হ'ব।
অ
কি হ'ব আপোনালোকৰ
সেইটোৱেই
উম মই কম বাৰু।
অ ত দোকান ধৰি চাবাচোন তোমালোকে।
পাতি চাম কি কয়।
অ অ তুমি দোকান চাবাচোন বাৰু
অ এনে হেৰি খুৰাৰ ভাল?
খুৰা ভালেই বাৰু আছে আৰু ভাল ভানে কি কবা আক ককালৰ বিষ হৈছে অ ককালৰ বিষ
অ এ বয়স হলে হয়য়ে আৰু বুজিছে কাম কৰি কৰি আগৰ নিচিনা নাই নহয়। খোৱা ব বস্তুবিলাকত
সেইটো আৰু কি কবা আৰু
এই আগৰ নিচিনা সাৰ এতিয়া চব সাৰ হ'ল যে নিজে লগাই ললেহে আৰু ভাল বস্তু খাবলৈ পোৱা
ইয়াৰ পাথৰ আছে তোমাৰ কপালত হেৰি কিতনীত। তাপা এদখত বিষত থাকিবই নোৱাৰে বুইছানে ঔষধ খায়ে থাকে। ভালেই নহয়। বহুত কষ্ট হয় মানুহজনৰ বেয়া লাগে কি কবা অ আছে আছে এজন
অ এজন আছে নহ তেওঁ কাম কৰে
তেওঁ হেল্পা কৰি দিয়ে আকৌ সহায় কৰি দিয়ে আৰু।
অ অ লাগি কৰি দিয়ে মানে
মানে একোৱে নোৱাৰে যে
অ অ ক'লে নোৱাৰে নহয় ক'ত পাৰিব ন আগৰ নিচিনা জোৰ শক্তি নাই নহয়।
কালি নাই তেনেকুৱা আৰু শক্তি।
ভালেই বাৰু লাগি দিলে মানুহ এজন থাকিব লাগে। তেতিয়া মানে কামতটো অকমান সোনকালেও হয়।
সেইয়া।
এতিয়া অকলে নোৱাৰে ন তেওঁ
নকৰে নোৱাৰে নহয় পাথৰৰ কাৰণে বিষ ধৰে অ উপায় নাই ইয়াৰ পৰা সেই মেইেলৰ পৰা এতিয়া মেলত লাগিবলগীয়া হয় ঘৰৰ পৰা গৈ পেলাই। মোৰ একে ৰক্ষাই নাই পোৱালি কেইটাবা অ পতা বচ বৈছা অকনো কথা বতৰা নুশুনে। সৰু পোৱালি যে। অ এইটো চুৱে সেইটো চুৱে আকৌ ইটো খাও সিটো খাৱ কৰি থাকে বা বৰ তেতিয়া লগাই থাকে।
অ যি টি বস্তু চুই থাকে মানে যোনটো কৰিব নিদিয়ে আকৌ সেইটোহে কৰে।
অ বুজিও নাপায় পোৱালি মানুহ।
অ মাৰিবও নোৱাৰে এতিয়া সৰু পোৱালি কান্দিবও বুজিও নাপায় নহয়।
এ মেলত এয়া তোমাৰ ডাঙৰ ৰ মেচিনো আছে। সেই বিলাক চুবলৈ যায়। লাইট বিলাকো খবতি লাই এই চুবলৈ যায়। বহুত চিন্তা বুজিছানে?
অ চিন্তা থাকিবই দিয়কচোন খুৱাবও লাগিব, চলাব লাগিব ঘৰখন। খুুৰাৰ বহুত কষ্ট হয় দিয়ক।
এ পূজা তোমাৰ ইচ্ছা নাই ৰাতিপুৱা পা বুলি আৰু সন্ধিয়ালৈকে
উম
কেতিয়াবা দহটা অ বাজি যাই কেতিয়াবা দহ টাও বাজিছে যায় এঘাৰটাও বাজিছে কেতিয়াবা ৰাতি কেতিয়াবা বেছি অভাৰ কাম চলে।
অঁ অঁ
টিং বিলাক বেছি চাউল লগা হৈ পৰে
অ অ দোকানে দোকানে থাকে
দোকানে দোকানে থাকে ককা দাদা তেনেকুৱা আৰু একে ৰক্ষাই নাপায় মানে বেয়াও লাগে বেমাৰী মানুহ
উপায়ো নাই এতিয়া ঘ ঘটি ঘটি খোৱা মানুহ এজনে ন পুৱালিকেটা ডাঙৰ হলে পিছলে কিবা কৰিলে বেলেগ কথা এতিয়া কৰো বুলি কলে এজন মানুহে ন
অ এ তোমাৰ পোৱালি সৰু সু এটা ক্লাছ ফৰত এটা ক্লাছ ছেভেনত ত ইংলিছ মিডিয়াম যে বৰ্ড যায় বুজি নাপায়